গাটো ভালনে?
অ', ভালেই, তোমাৰ ভালনে?
উম', ভাল ভাল, ঘৰতে আছা?
ঘৰতে আছোঁ, তুমি?
মইও ঘৰতে, মই ভাবিছোঁ ইমান দিন খবৰ খাতি লোৱা নাই ফোন তাকে কৰো
অ', ভালেই কৰিলা
বাকী, মাহঁতৰ ভাল?
অ', ভালেই ভালে, তোমালোকৰ ভাল নে?
উম', ভাল, ফুৰিব গৈছা নে কৰ'ৰবাত?
ফুৰিবলে, তেনেকে যোৱা হোৱা নাই বাৰু
উম',
এনে ঘৰতে আছোঁ আৰু যাম আৰু
অ', ময়ো যোৱা নাই যায় যায় পিছত কথা এটা গম পোৱাত নাই?
অঁ', কোৱা
আমাৰ ইয়াত ভূত ওলাইছে, জানা নে?
অঁ ', -কেতিয়া?
উম', তোমাৰ হ'ল দুদিন নে তিনদিন আৰু পাছফালৰ বাঁহনি খনৰ পাছফালে মানে হেৰি এখন আছে ফাৰ্ম এখন আছে
অ',
তাতে মানে মানুহ এজনে আমাৰ গাঁৱৰে মানুহ এজনে মানে ৰাতি ৰাতি থাকে আৰু ফাৰ্ম খন ৰখীয়া কৰি থাকে উ',
অহ',
তাৰপিছত তোমাৰ এদিন মানে তেনেকে কিবা হেৰি খটখটাই আছিলে হেনো তোমাৰ দুৱাৰত
অ',
তাৰপিছত আহি পিনি চালে একো নেদেখিলে তাৰপিছত আকৌ এদিন তোমাৰ হেৰি হ'ল মানুহটো ওলাই আহিছিলে বাহিৰলৈ প্ৰস্ৰাৱ কৰিবলৈ তেতিয়া দেখিলে নহয় মানে ভূতটো তোমাৰ ডিঙিটো নাইকিয়া আনো তাৰপিছত বুকু বুকুত হেৰি চকুৰ থকা চকু থকা এটা তোমাৰ সৰু চাপৰ এটা মানে মানুহৰ জোখৰে আৰু
অ', - অ',
তাৰ পাছফালে খেদি খেদি মানে পাছফালে খেদি খেদি গ'ল আৰু গৈ পিনি তাৰপিছত অলপ দেৰি পিছত নাই পেহা গুচি গ'ল তাৰ পিছত মানুহজন নিজে নিজে আহ নিজে নিজে ৰাস্তাতে পৰি আছে পৰি পিন তাৰিছত দুদিনমান তেনেকে পৰি পৰি পৰি বেমাৰ হলগে বেমাৰ হৈ পিনে তাৰপিছত হে হলগে আৰু মৰি থাকিলে মানুহজন
অঁ
ডাক্টৰৰ ওচৰতো দেখাইছিলে এনেকে ভাল নোপালে আমাৰ ডাক্তৰ মানে বেমাৰ তোমাৰ ধৰিবই নোৱাৰিলে
অ সেই ভূতে পালে মানে তেনেকুৱা হয় আমাৰ এইফালেও মানুহৰ ল'ৰা এটা ছুইচাইড কৰিছিলে নহয়
হয় নি।
তাৰ পিছত সেই ভূত এনেকে ওলাই মানে ছোৱালী এজনী সেই লগৰে ছোৱালী এজনী মানে পৰিয়ালটা আছে নহয় সতৰোৱা একেবাৰে কাষতে তাৰ পাছত সেইততো সেনেকে উলাইছিলে ভূত
উম সেইটো আছেই মানে বহুততে নাই বুলি ক'লেও নহ'ব নহ মানুহে
অ ছোৱালীজনীয়ে একদম কেনেকুৱা হেৰি কৰিছে আকৌ মানে ক' পৰা আহিছ কি কৰিছ মানে সুধিছে নহয় তাৰপিছত তেনেকে মানে হেৰি কৰিছে আৰু তাৰপা বেজ মাতিলে তাৰপিছত মই ওচৰৰে সেনেকুৱা বুলি কৈছা তাৰপা তেনেকুৱা সুধি মেলি সেনেকে খেদালে আৰু
অ এটাই মানে আত্মহত্যা কৰিলে মানে মানে আশাবোৰ থাকি যায় ন সেবোৰ ঘূৰি ফুৰে
অ এতিয়াও আত্মাটো ঘূৰিয়ে ফুৰে মানে
স মানে মানুহৰ মানে হেৰিত সোমাব বিচাৰি ফুৰে মানে কা তাত লাগিব পাৰো সেইটো বিচাৰি ফুৰে মানে
আজিকালি সেই মোৰ ৰাতি হাঁহ পালে ভয়ে লাগে ওচৰতে যে ঘৰটো
খাবলৈ নে থাকিবা অকমান উম আকৌ তোমাৰ হে মই সেই লখিমপুৰ ৰুমত থাকোতেনে মানে প্ৰথমতে যেতিয়া আছিল তেতিয়াও মানে এদিন ধীয়া দৰা টুক টোকীয়াই আছিলে নহয় তোমাৰ ৰাতি বাৰটা ত্ৰিশ মান বজাত হ'ব নেকি তেনেকুৱাতে তাৰপিছত ফাজনা এই এনেই শুনিছো বুলি এনেক থাকিলো তাৰ পিছত এদিন আকৌ লুনাৰ ৰোমতে এনেকে টুকটুকি আছে নহয়
অ'
তেনেকে আছে ত
কি এনে মানুহ নে হেই?
মানুহ নহয় সেইয়াই হয়নে ভূত।
অ ভূতে ন।
উম এদিন তোমাৰ এনেকে ওলাই যাওঁতে দলঙৰ ওচৰত নদী খনতে আছে আৰু তলত
অ।
কিবা এটা জৰ জৰ জকে কৰিলে নহয় আমি দুইজনী একদম দৌৰি আহিছো তাৰপিছত কেতিয়াবা মানে সন্ধিয়া অহ।
সঁচাকে মিছাকে হ'ব নে ভূতেই হয় ন সেটো নহলে আৰু কি হ'ব নো? সেই মানে ভূত ধৰিবলে বিশেষকে সন্ধিয়া টাইমত। দুপৰীয়া বাৰ মান বজাৰ সিমান টাইমতে হেৰি হয় ন?
উম।
আকৌ তোমাৰ ৰাতি বাৰ মান বজাত মানে তোমাৰ এই যেন ধুবৰপথত যেন থাকে ৰুমটোৰ ওচৰত। শুনিছা নে? শুনিছা নে? হেল্ল'! শুনি আছা নে?
হেল্ল'!
অ অ এতিয়া শুনিছা নে?
অ মোক সেই ইটো ফোন এটা আকৌ ডাঙৰ মহী
অ হল নে এতিয়া?
অ হল হল।
এ মানে তাৰপিছত সেই দুগৰবাৰত যেন ৰুমটো ওচৰত যেন সেইখনত মানে তোমাৰ আমাৰ জিলা প্ৰশিক্ষনত পঢ়াই মানে মানুহ এজনী আছিলে। বোৱাৰী মানুহ হয়, সেই তাতে আত্মহত্যা কৰিছিলে।
অ এই হেৰিত হয় ঘৰটো নহয় জানো?
অহ। সেই তাৰ পিছত আত্মহত্যা কৰাৰ পিছত সেইটো মানে দুদিনমান বন্ধই আছিলে, তাৰপিছত টো আকৌ তোমাৰ এনে ভাড়া ৰুমত থাকিবলৈ মানুহ আহিছিলে
উম।
কিন্তু মাজে মাজে এনেকে আমনি কৰা দেখি সেইটো একেবাৰে এতিয়া বন্ধ কৰি দিলে।
এতিয়া আকৌ খুলিছে নেকি?
এতিয়া আকৌ খুলিছে হপাই গম পোৱা নাই বাৰু।
উম।
আমাৰ ৰুমত যে অকমান দিগদাৰ কৰে ভুত বুলি কৈছো মানে আমাৰ সেইফালে ৰুমৰ বাহনিৰ পাছফালে যেন তেনেকে হেনো কোনোবা খুুৰী এজনীক হেনো হেৰি কৰি থোৱা আছে। মানে মৰিশালি আছে হেনো।
সেইকাৰণে আহি থাকে তোমালোকৰ
উম হ'ব পাৰে দেই সেইটোৱে যেন দিগদাৰ লগাই থাকে চাগে। তেনেকে অ অকলে থাকিলে তেনেকে আহিবলৈ বেছি সুযোগ পায় ন। তাৰপিছত তেনেকে আমা দি হম।
তুমি ভয় নকৰা নে ৰাতি?
ভয় মানে মই মানে হেৰি মতৰ সৰিয়হ তাৰ পিছত ওচৰতে চুৰিখন থৈ মেলি শুই থাকো ভয় নালাগে আৰু থাকি থাকি অভ্যাস হল যে। আকৌ এদিন আমাৰ দেউতাও দেখিছে নহয় ৰাতি। মানে প্ৰস্ৰাৱ কৰিবলৈ উঠিছে যে। তেতিয়া মানে দেখিছে আৰু।
মানে আমাৰ সেইফালে কি বুলি কয় ভিতৰ পৰা কি বাহি ৰলে ওলাই পিনে যদি যোৱা হয় ন তাৰপৰা আকৌ ভিতৰত সোমালে আকৌ কিবা এটা হেঁচা মাৰি ধৰা নিচিনা ধৰে। আমা‌ মাঁহতৰ
সেইটোক খেতৰ বুলি কয়।
অ হয় চাগে।
তই একো মাত বোল যে মাতিব নোৱাৰ যে।
অ অ
উম সেইটোও হয় আৰু মাজে মাজে বহুতৰে হয়
ন বাহিৰৰ উদাহাৰ চা পায়
আগতে তাৰপা ইয়াত ধেৰ এনেকে বা মানে কি হ'লনে এনেকৈ গাড়ী এখন আহিছিলে নহয় গাড়ী তাৰপিছত আমাৰ ইফালে আগতে মানে ইফালে ঢেৰ ঔটেঙা গছ হৈছিলে ব হেৰি ৰাস্তা কাষে আগতে ইমান দেখিলে মানু নাছিলে তাৰপিছত ছোৱালী এজনীৰ নিচিনাকে দেখিলে নহয় তাৰপিছত গাড়ীখনে সোমাই লেগে নহয় খালডাল
ৰাতি নে
অ ৰাতি মানে গধূলি হৈছে আৰু গধূলি চিকমিক ৰাতিও হৈছে মুঠতে মানে এক্সিডেণ্ট প্ৰায় হয় আগতে সেইডোখৰত
উম সেইটোৱে আছে মানে বেয়া বস্তু এ তেনেকোৱা আহত গছ তোমাৰ বত গছ ডাঙৰ ডাঙৰ ঔটেঙা গছ সেই তেনেকোৱা তলতে থাকে ছিলে
আৰু আমাৰ তোমাৰ সন্মুখত
এবাৰ আমাৰ পেহী বৌহেত ঘৰত আছিলে এনেকোৱা ডাঙৰ পেহী ডাঙৰ পেহী মানে আমাৰ ঘৰত থকাহি নহয়
এতিয়া ঠিকে আছে নে
এতিয়া ঠিকে আছে তেতিয়া কিবা ফুটেলছিলে বেচ চেচ লগাই ভাল
উম এ আমাৰো তোমাৰ আগফালে বাহনি এখন আছে হা সেইখন তোমাৰ তেতেলী গছজোপা আছে সেইজোপাৰ তলতো আছে মানে মাইকী মানুহ এজনী মানে কি আছিলে গাঁৱত মানে তোমাৰ হে এইটো কি বুলি কয় বোৱাৰীজনী মানে ঘৰৰ মানুহে মাৰি পিনি তাত পুতি থৈছিলে মানে
তালে বহুত দিনে ন আমনি কৰিলে এই বহুত বছৰ আমি জন্ম নোহোৱা আগতে
অ তেতিয়াই ইমান ডাঙৰ কাণ্ডটো কৰিছে আজিকালি কোন নহ'ব
তেনেকেনো বহুত বছৰ আমনি কৰি কৰি থাকিলে এতিয়া ইমান নাই আও সেইটো মানে তেনেকোৱা আশাও থাকি যায় ন
উম
যোন যোনটোৱে মানে মাৰিছিলে সেইটো এতিয়া ইয়াত নাথাকে উঠি গল
তি সেই পুলিচে নাপালে নি হঁতক
পুলিচেও ধৰি নিছিলে তাছত কি হল জানো
সিও যে কেনেকে নিজৰ মানুহজনীক মাৰিব
অহ সঁচাকে অ সেইটোৱে মানে আশাবোৰ যা থাকি যায় সিহঁতেও মানে ঘূৰি ফুৰে এনেই তোমাৰ বেমাৰত মৰা বা এনেকোৱা হেৰি মৰা সেইবোৰ নুঘূৰে ন
উমহ খোৱা বেছি হয়' আৰু যেনেকে জু জ বস্তুকে মাৰি পঠিয়াব
উম উম আৰু তোমাৰ যোনবোৰ ডেকা বয়সতে মৰে উম এমহ এ আমাৰ ৰুমৰ সেখন দৰ্জা থাকে বন্ধ যে তাকে ৰুনাও এদিন কৈছে তেনেকে তাই ভাগ ৰুমতো হেৰি চাব ন
উ মোক কৈছে বুলি
উম
তোমালোকে একেটালে আহি ল'বা নহলে
অ তাকে কৰিম থাকে
তটো ক'ব হেৰি ইমানো মানে আহল বহলো নহয় যে
তাই সেইটো এই মোৰ যোনটো সন্মুখৰ ৰুম আছে সেইটো ৰুমলৈ গুচি যাবগে এতিয়া দুজনিয়ো ওচৰতে কৰিব যে
অঁ অঁ
তেতিয়া ভয়ো নালাগে উম আগতে মানে তাৰ মিষ্টাৰ ঘটো নাথাকে জানো তেতিয়া মানে তালৈ গুচি যাবগে
মিষ্টাৰ মিদুলা
নিষ্ঠা ৰুমটোতো নহয় ইফালে গ মোৰৰ ফণ্টে ফটে যোনটো ৰুম আছিলে সিহঁটো
অঁ সেইটোত এতিয়া কোন থাকে নো
এইটো খালী হেৰি হৈ আছে খালী হৈ আছে মানে বেলেগ এটা লোড আছে কিন্তু তাই হেৰি কৰি লব সলনি কৰি লব
অঁ অঁ
উম
সেইটো কথা
তেতিয়া মানে দুইজনে সুবিধাও হব ভয় ছয় কৰিলেও চ কৰি লও এজনি সেইজনীক মাত লগাব পৰা যাব নহলে দূৰ হলে বেয়া হয় ন তেনেকুৱা মানে বেয়া বস্তু হলে বেয়া বস্তু আহি নাই মানে বহুতত আহি যায় মানে এতিয়া দুইজননে একেলগতে হেৰি কৰো মে শুই থাকো বুলি ক'লেও শুব পৰা যায় অ তুমি যে কৈছিলা খ্ষেতৰ কথা
উম
এদিন মানে তোমাৰ জুনা মোৰ লগত শুইছিলে হা তাৰপিছত তাই মানে উপলে মোৰ কৰি শুইছিলে তাইও সেই তেনেকে মানে হেৰি উওৱা কৰি আছে কিন্তু তাইনো চিঞৰি আছে চিঞৰিব পৰা নাই তেনেকে আছে ন মই এক চৰ লগাই আকৌ ভাল হৈ গৈছে
এদিনা হ'লে মই সেই তাত শুই থাকওঁতে দিনতে পৰীক্ষা কেইদিন দিনতে শুই আছিলোঁ ত' মানে মোৰ মানে হাঁহ পাব মানে পোৱা নাই ন কোনো নাই হোষ্টেলটোত দিনতে মানে তাৰ আ মই শুই থাকোতে তাৰপা হাঁ পাব পৰা নাই
সেইটো মোৰো কেতিয়াবা তুমি মানে উঠিব চেষ্টা কৰো উঠিব নোৱাৰো হয় নাই
অ নোৱাই চাইন্টিফিক কিবা হেৰি আছে বাৰু কিন্তু তথাপিটো সেইব